অহ কোৱা, অহ শুনিছো, শুনিছো, কোৱা
অহ, তুমি কি কৈ আছিলা যে খানাৰ কথা
অহ কি বুলি কয়, মানে এনেই বনোৱা কথা কৈছিলো তুমি কিবা কৈ আছিলা নহ, মই শুনা নাপালো পিছত
অহ সেই নেটৱৰ্ক ইছুজ হৈছিলে আকৌ
অহ, সেইটোৱে
আৰু কি কি বনাইছা, কোৱা আৰু ৰেচিপিজচ বোৰ মোকো কোৱা মইয়ো অলপ ট্ৰাই কৰিম।
বাকী তো এনে আ, মানে আ, ফুচকা তো বনোৱাই চাগে ন?
উম, ফুচকাটো মই হেৰি মোৰ ফুচকা যে সি ৰেডিমেডটো পাই ন, মানে কিনি আনি বন-বনাব পাৰি যে
অ, অ,
গম পাইছা, সেইটোহে মই বনাইছোঁ মই সেনেকে নিজে বনাই পোৱা নাই মানে।
অ, নিজে বনাই কিন্তু ভাল লাগে।
কেনেকে বনাই কোৱাচোন? হেৰিতটো মানে অ, যেনেকে ফুলি যায় যে সেইটো অ, হেৰিটো মানে, তোমাৰ এইটো ফুচকা এইটো কি কয় যে খিনি ভৰাই
অ, সেইটোয়ে উম, ভাল মানে এইেটো বেলেগৰ নহয় ময়দা চুজি এইবিলাকে কিবা, কিবি দি বনাম, সেইখিনি মোক পিছে মাই কৰি দিছিল দিয়া, সঁচা কব গ'লে মায়ে মানে কৰিছে, বাকী বেলা বা সৰু, সৰু। লাডু বোৰ বনোৱা এইবিলাক, সেইকেইটা মই কৰিছিলো বা, ভাজা খিনি মই কৰিছিলো।
উম,
উম, সেইটোয়ে বাকী আলু-চালু সেইখিনি তো, ইজিয়ে হয় ন
উম, সেইটো ইজি হয়, আৰু যে হেৰি যে তুমি জোলটো কেনেকে বনাইছিলা?
অ, সেইহৰ এইটো, কি বুলি কয়? বত, টেঙা বা মানে তেঁতেলী অলপ মান ভিজাই থৈ দিও মানে এঘণ্টা দুই ঘণ্টা মানৰ কাৰণে। পিছত সেই তেতেলী আৰু তাৰে- তাতে ধৰা এনেকুৱাই উম, ধৰাম জালজিৰা বা এনেকুৱা কিবা-কিবি এইবিলাক মচলা-চচলা মচলা দি দিওঁ, চাট মচলা দিওঁ।
উম, ভাল লাগে চাগে খাই ন, সেনেকে?
অ, বহুত ভালে লাগে।
উম, মই ট্ৰাই কৰি চাম দেই এইকেইদিনত।
উম, কৰিবা কৰিবা।
আৰু তুমি চিকেন-টেকেন বনাই পাইছ নে?
অ, অ, চিকেন পাইছো, চিকেন মানে কিবা বাটাৰ চিকেনটো বনাইছিলো, আৰু দৈ ৰে যে বনাই।
অ, দৈ দি বনাই হা কোৱাচোন ৰেচেপিটো, মই যে মই অকল চিকেন ফ্ৰাই কৰি পাইছো, মানে নৰ্মেল কে যেনেকে বনাই ন তেলত দিয়া পাছত চিকেন খিনি দিয়ে মানে ফাৰ্ষ্ট এই মেৰিনেট কৰি লয়, তাৰপাছত চিকেনখিনি দিয়ে তাৰপছ জলকীয়া জলকীয়া দি দিয়ে যে। সেনেকে বনাইছো মই মানে স্পেচিফিকেলি কি কি, বাটাৰ-বাটাৰ মচালা বা আফগানি চিকেন সেইবোৰ বনাই পোৱা নাই।
অ, আচ্ছা মই বেছিকৈ মানে সেই দৈ দিয়াতটো বনাইছো বহুত বাৰ, দৈ, দি দৈ, দিয়াতো বেলেগৰো হয়, মছলা যোন বিলাক দিয়া আৰু চিকেনৰ সেইখিনি গোতেই খিনি মানে সানি লৈ তাতে, দৈ খিনি দি দিয়া তাৰ পিছত ভাজাতো একেই ছেম, সেইখিনিও বাকী বনোৱা খিনি মানে বেলেগ নহয় আৰু, চিকেনটো বেছিভাগ মানে একে অকমান কিবা-কিবি বেলেগ থাকে। গোটেই বোৰত, ব'নাছ পালোঁ। অ পাইছো পাইছো মই বহুত ভাল মানে বহুত ভাল
উম বহুত ভাল লাগে। কল্ড কফিৰ লগত যে সেই ক্ৰিম যদি যে আমুললৰ ক্ৰিমটো যে দিয়ে সেইটো আৰু ভাল লাগে খাই।
উম উম মোৰ কল্ড কফিটো মানে বনাই থাকো মাৰ পৰা কেতিয়া মইতো লাষ্ট ঠাণ্ডাৰ দিনতো মই মানে বহুতবাৰ বনাই খাইছোঁ মই মাৰ পৰা এনেকুৱা গালি খাওঁ ন।
ভাল লাগে ন খাই সেইকাৰণে আৰু ঠাণ্ডা দিনতে আইচক্ৰীমটো খাই বেছি ভাল লাগে, মন কৰিবা তুমি আইচক্ৰীমবোৰ খাই।
উম সেইটোয়ে মই মানে মাৰ লগত গ'লেতো কোন দিন মই মই নোৱাৰো খাব মানে মই যিত অকলে যাওঁ বা লগৰবোৰৰ লগত যাওঁ তেতিয়াহে কৰো।
উম। ভালে। মইতো এই ঘৰতে বনাইছোঁ আৰু কল্ড কফিটো। বাহিৰত তেনেকে খোৱা নাই নেকি।
কি কৈছা?
হেল্ল' হেল্ল'।
অ কোৱা কোৱা।
শুনিছা?
উ উম শুনিছো।
উম আৰু হেৰি এইটো যে কি কয় এইটো নান বনাই পাইছা নান?
নাই পোৱা না, ই এতিয়ালৈকে বনোৱা নাই মই।
উম মই সেই নান বন মই যে কি, এইটো লেচ্ছা পাৰঠা যে শুনিছা?
অ অ শুনিছো।
সেই লেচা পৰথাটো বনাব যাওঁতে মোৰ কি বনিলে জানা? হেৰি তোমাৰ পি পিঠা পিঠা বনি গ'ল। লেচা পৰঠা বনাব লৈছিলো পিঠা বনি গ'ল।
হম কিয় কিবা মানে উ দিয়াত হেৰি হৈ গ'ল চাগে।
অ তেলতটো বেছি দিলে আকৌ সেইকাৰণে মানে একদম টাইট টাইট হৈ গ'ল বেছি বেছি সিজি গ'ল আকৌ।
অ এইটো হৈছে।
উম সেইকাৰণে আৰু ফাৰ্ষ্ট টাইম বনাইছো ন ইমান এক্সপিৰিয়েন্ঞ্চ নাই সেইকাৰণে আকৌ। কিন্তু খাই ভাল লাগিলে।
ফাৰ্ষ্ট টাইম বনালে কিবা নহয় কিবা কিবা এটা হয়য়ে চাবাচোন। মইতো যেতিয়া মই ফাৰ্ষ্ট টাইম কেক বনাইছিলো না মোৰ কেক মানে মই তিনি ঘণ্টা পঞ্চল্লিছ পঞ্চল্লিছ মিনিটৰ কেকটো মই তিনি ঘন্ট মান ৰখি আছো হোৱাই নাই হোৱাই নাই।
তিনি ঘন্টা ৰখিলা বেয়া হেৰি হৈ নগ'ল বেয়া হৈ নগ'ল?
নাই নহ'ল পিছত হৈ গৈছে কিন্তু মানে কিবা দিয়াত কম হৈ গৈছে চাগে।
উম
কিবা এটা কমেই থাকিব পাৰে।
হ'ব লাগে। মোৰ মায়ে কেকৰ ট্ৰেইনিং লৈছিলে নহয়।
হয় নেকি?
উম কিন্তু সেয়ে দুদিন-দুদিনমান যে কেক বনোৱা মানে বনালে আৰু তাৰ পাছৰ পৰা মন নোযোৱা হ'ল মাৰ।
উম ম-মই কিন্তু শিকা নাই মই কতো শিকা নাই মই নিজে ইউটিউবত চাইছো তাই মানে কি কৈছো এতিয়া মই মানে ক্ৰীমৰ সেইটো ক্ৰীম টো বনাব পৰা হৈ গৈছো
অ ক্ৰীম টো বনাই নি?
অ ক্ৰীমটো বন মানে ওপৰৰ যোনটো ক্ৰিমটো দিব পাৰি ন তো নিজে বনোৱা যায়
উইপ ক্ৰীম হয়নে উইপ ক্ৰীম বুলি কয়
হা
উইপ ক্ৰীম বুলি কয়
অ অ কিন্তু
সেইটোতো কিনিবলে পায় তোমাৰ ৰাস্তাতে ৰং চং কালাৰ চালাৰ দি দিব লাগে সেভি ক্ৰীম টোত মিক্স কৰি দিব লাগে।
অ সেইটো হয় বা মানে গাখৰেদিও বনাব পাৰে এইটো
কেনেকে বনাই কোৱাচোন?
মানে গাখীৰটো কিবা কিবা কৰি ল'ব লাগে ৰবা তাৰ পিছতে যোনটো এই টো মেচিনতো থাকে ন যোনটোৰে খুটা মানে নহলেবা হাতেৰে খুটি থাকিলে বহুত টাইম লাগে নোৱাৰিয়ে
অ সেইটো ব্লাইণ্ডাৰ কি কি বুলি কৈছে জানোঁ মেছিনৰ হা অ ভিতৰ ভিতৰ
অ অ সেইটো সেইটো মানে বহুত টাইম ঘটি থাকিব লাগে তেতিয়া মানে হৈ যায় আৰু বা ক্ৰীমটো যোনটো এনে আমোলৰ যোনটো ক্ৰীমটো পাই ন এটা ক্ৰীম পাই নহয় পেকেট টাইপৰক সেইটো মানে অকমান ঘুটি ল'ব লাগে তেতিয়া সেই মানে আহ সেই কেকত দিয়া ক্ৰীমটো হৈ যায় আৰু হেল্লো হেল্ল' শুনিছানে? হেল্ল'